শুনিছা?
শুনিছো অ' শুনিছো শুনিছো কোৱা।
ভালনে তোমাৰ?
অ' ভালেই তোমাৰ?
আছো আছো ভালে কি কৰিছা?
মই এনেই বহি আছিলোঁ ৰ'বা তুমি কি কৰিছা?
ময়ো এই ভাত পানী মানে বনাই উঠি পিনে তাকে আহিছিলো অলপমান তাকে ভাবিলো এটা ফোন কৰো নেকি। এ আজি ভাবি আছিলো মানে যিহেতু তাকে আজি তাকে ভাবিছিলো অলপ মানা আ এই পঢ়া পাতিৰ ওপৰত কথা পাতো নেকি কি কোৱা?
অ' পাৰি পিছে ময়ো এনেই আছিলো কোৱাচোন কিবা ক'ব খুজিছা তুমি?
তাকে যিহেতু ধৰা পঢ়া পাতি আমাৰ ধৰা দৈনন্দিন জীৱনৰ এটা অবিচ্ছেদ্য অংগ অংগ হয় মানে সকলো মানুহে ধৰা পঢ়া পাতি কৰাতো দৰকাৰীয়ে আজিৰ যিটো সমাজ, আজি সমাজখন আছে শিক্ষিত সমাজ, শিক্ষিত সমাজ ধৰা আমি বা ভালদৰে চলিবলৈ বা আহ, ভালদৰে থাকিবলৈ আমি সকলোৱে হোৱা দৰকাৰ যাৰ বাবে ধৰা আমি সকলো পঢ়া পাতি কৰিবই লাগিব নহয় নে?
অ' তুমি ঠিকে কৈছা দিয়াচোন কাৰণ চাবা এতিয়া শিক্ষা হৈছে মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ সম পদ এতিয়া আৰু এতিয়া মানুহক মানে শিক্ষাই অজ্ঞানতাৰ আন্ধাৰ, আন্ধাৰ পৰা মানে ওলাই আনে আৰু পোহৰলৈ ত' তুমি যেনেকুৱা ক'লা এতিয়া আমাৰ সকলো মানুহক মানে শিক্ষাটো প্ৰয়োজনে তো মানে আমি সকলোৱে শিক্ষাটো লোৱাটো বেছি দৰকাৰী হৈ পৰিছে এতিয়া বেলেগবিলাক কামত কৈ। মানুহে এতিয়া অলাগতিয়াল কামত বেছি গুৰুত্ব দি থাকে।
হয় আৰু ধৰা আমি ধৰা যিকোনো কাম কৰিলে তাতে ধৰা আমি আমাৰ শিক্ষাৰ দৰকাৰে আমি ধৰা কাবাৰ লগত কাৰোবাৰ লগত ধৰা আমি ভালদৰে বাতচিত কৰাৰ কাৰণে হওঁক বা ভালদৰে কথা পতাৰ কাৰণে হওক বা যিকোনো এটা বিষয়ত আমি চৰ্চা কৰা কাৰণে আমি সকলো শিক্ষিত হ'বই লাগিব। যদি আমি শিক্ষিত নহওঁ তেনেহ'লে সেই যিটো ধৰা বিষয়ৰ ওপৰত আমি চৰ্চা কৰিম বা চৰ্চা কৰো তেতিয়া সেই বিষয়টোৰ যদি আমাৰ ভালদৰে জ্ঞান নাথাকে তেতিয়া ধৰা আমি সেই বিষয়টোৰ ওপৰত ভালদৰে কথা পাতিব নোৱাৰিম বা ধৰা যিখিনি লাগতিয়াল কথা সেইখিনি কথা আমি কোনেও মানে ভালদৰে আহৰণ কৰিব নোৱাৰিম বা জানিব নোৱাৰিম। আৰু লগতে ধৰা ই আমাৰ ধৰা মানুহৰ জ্ঞান হওঁক, দক্ষতা হওঁক তাৰপিছত তোমাৰ মূল্যবোধ হওঁক এই সকলোবোৰ ধৰা এ মানে কি আহ, মানুহে লাভ কৰে এই ধৰা জ্ঞানৰ জৰিয়তে আৰু তোমাৰ আহ, জ্ঞানৰ জৰিয়তে বা আমি কও ন সকলোৱে যে জ্ঞান এটা এনেকুৱা এটা বস্তু যিটো ধৰা কোনেও চুৰি কৰিব নোৱাৰে। আৰু আমি যাক যাক যিমানে বেছি ধৰা জ্ঞান দিম বা জ্ঞান প্ৰদান কৰিম, বা যাক যিমানে বেছি পঢ়াম তেতিয়া ধৰা আমাৰে জ্ঞানটো বৃদ্ধি পাব। এ মানে জ্ঞান কেতিয়াও আমাৰ কমি নাযায় নহয়নে?
অ তুমি ঠিকে কৈছা এতিয়া শিক্ষা অবিহনে এজন মানুহ সম্পূৰ্ণ হ'ব,
তুমাৰ এ তোমাৰ কথাখিনি ভালদৰে শুনা পোৱা নাই অলপ মানে ফাটি, ভালদৰে কবা নেকি?
শুনছানে এতিয়া?
হয় হয় শুনিছোঁ কোৱা?
অ মানে এতিয়া চাবা শিক্ষা অবিহনে এজন মানুহ সম্পূৰ্ণ বুলি ক'ব নোৱাৰে দিয়াচোন আজিকালিৰ দিনত। কাৰণ শিক্ষাটো মানে বহুত বেছি লাগতিয়াল হৈ পৰিছে, আৰু শিক্ষাই আমাক ভাল বেয়া মানে ভাল বেয়া নীতি নীতি সকলোবোৰ শিকাই দিয়াচোন আত্মবিশ্বাস, বৃদ্ধি কৰাতো বহুখিনি শিক্ষাই আমাক মানে, বহুখিনি মানে ভাল বেয়াটো সি শিকাই দিয়ে তো আমি সেইকাৰণে, আজিকালি বহুতে মানে শিক্ষাটো কিছুমানে ভাবে আৰু অলাগতিয়াল বুলি, বা এনে ভাবে বা কিছুমানে বহুতে কৈ দিয়াচোন সি মানে পঢ়ি শুনি কি কৰিম, এনেই কাম পাই যাম বা কিবাকিবি, আচলতে এইটো নহয় আমি সকলোৱে বুজিব লাগে যে আমাৰ কাৰণে শিক্ষাত তো বহুত আ জৰুৰী আৰু বৰ্তমান সময়ত, কাৰণ এতিয়াতো তুমি জানাই, কিমান মানে কম্পিটিশ্যনৰ যুগ চলি আছে। তো সেইখিনি সময়ত যদি আমি ভাবোঁ, যে শিক্ষাটোৱে আমাক এক, একো মানে কৰি নিদিয়ে বা কিবাকিবি, তেন্তে এইটো আমাৰে লছ হয়।
হয় একেবাৰে সঁচা কথা দেই। আৰু লগতে অ শিক, শিক্ষা এনেকুৱা এটা বস্তু বা পঢ়া-শুনা এনেকুৱা এটাও বস্তু, মানে যিটো বস্তু আমি ধৰা জন্মৰ পৰা মৃত্যু পৰ্যন্ত, আহ আমি তাক মানে আহৰণ কৰিব পাৰো। আমি জন্ম হোৱাৰ পিছৰ পৰাই যিকোনো কথা কিবা নহয় কিবা কথা আমি শিকিব পাওঁৱে। মানে জন্ম হোৱাৰ পিছত যেনেকে ধৰা আমিতো গম নাপাও যে কেনেকে খাই হওক বা, আহ কেনেকে ব্ৰাছ কৰে, বা কেনেকে, আ তোমাৰ বহে, কথা পাত, তে সেই সকলোবোৰ ধৰা আচৰণ। সেইবোৰতো আমি ধৰা এই জন্মৰ পিছত, ঘৰৰ পৰাই আমি লাভ কৰো বা ঘৰৰ পৰিয়ালৰ মানুহৰ পৰাই লাভ, কৰো আৰু লগতে তোমাৰ এই শিক্ষাটো, আহ মানে ধৰা, ঘৰৰ অকল ঘৰৰ পৰাই আমি বা পৰিয়ালৰ মানুহৰ পৰাই লাভ নকৰো। তাৰ মানে বিভিন্ন ধৰণৰ উৎস থাকে, আমি শিক্ষাত, যিকোনো ঠাইৰ পৰা বা যৰ পৰা হওঁক, আমি যিকোনো ঠাইৰ পৰাই আহৰণ কৰিব পাৰো। অকল ঘৰতে নহয় ধৰা শিক্ষা আমি বিদ্যালয়ৰ পৰাও, মানে আহৰণ কৰিব পাৰো, লগতে তোমাৰ, এ আমাৰ ওচৰ চুবুৰীয়াৰ পৰাও আহৰণ কৰিব পাৰো। বা আমি অকলে থাকিলেও, কিবা আমি অকলে থাকিলেও মানে আমি যিকোনো কিবা নহয় কিবা শিক্ষা আমি আহৰণ কৰিবই পাৰো। শিক্ষাটো এনেকুৱা এটা বস্তু যাৰ জৰিয়তে ধৰা আমি আমাৰ জীৱনত আ আ মানে, জীৱনৰ মানে প্ৰতিটো মুহুৰ্তত আগবাঢ়ি যাব পাৰো আৰু, শিক্ষা এনেকুৱা এটা বস্তু যিটো মানে ধৰা আমাৰ জীৱনত মানে প্ৰতিটো মুহুৰ্তত, আমাৰ লগত থাকে বা আমাক বাট দেখুৱাই দিয়ে আমাক আমাক আগুৱাই যাবলৈ আমাক, এ সফলতাৰ এ চিৰি দে দেখুৱাই দিয়া নহয় নে?
অ এতিয়া চাবা, এ শিক্ষিত মানুহে মানে সমাজৰ পৰা কুসংস্কাৰে হওঁক বা অন্ধবিশ্বাসে হওঁক এই সকলোবোৰ দূৰ কৰিব পাৰে। কিন্তু যোনবিলাক মানে অশিক্ষিত মানুহ থাকে, ধৰা যোনবিলাকে মানে বেছি পঢ়া নাই বা একদম পঢ়াই নাই। তেওঁলোকে কি কৰে যে বা-মানে সমাজৰ যোনবিলাক অন্ধবিশ্বাস আছে কিবা-কিবি বহুত আজিকালি অন্ধবিশ্বাস আছে নহয়, গাঁৱৰ পৰা মানে গাঁৱৰ মানুহেও বিশ্বাস কৰে। বা আমাৰ চহৰতো বহুতেই এতিয়া বিশ্বাস কৰে। আচলতে সেইবিলাকৰ পৰা আমি দূৰত থাকিব পাৰো। কিন্তু তো এ যোনবিলাক মানুহে মানে শিক্ষিত নহয় বা পঢ়া শুনাত ইমান গুৰুত্ব নিদিয়ে, তেওঁলোকে সেই সকলোবিলাক অন্ধবিশ্বাসক লৈ কেলে বিশ্বাচ কৰে আৰু যোনবিলাক আমাৰ নিজৰ বাবে বেয়া। কাৰণ কেতিয়াবা সেই অন্ধবিশ্বাসবোৰৰ কাৰণে আমাৰ জীৱনত বহুত ডাঙৰ ক্ষতিও হ'ব পাৰে। তুমি কি ভাবা?
হয় একেবাৰে সঁচা কথা দেই। চোৱা, যেতিয়া আমি নিজে শিক্ষিত হ'ম, তেতিয়াহে আমি আমাৰ সমাজখনক হওঁক বা আমাৰ দেশখনক হওঁক আমি শিক্ষিত কৰি তুলিব পাৰিম। যদি আমি মানুহবোৰ নিজে যদি শি শিক্ষিত নহওঁ, তেনেহলে সেই অ-সমাজত যিমান বিলাক ধৰা অন্ধবিশ্বাস চলি আছে, বা আগৰ সময়ৰ পৰাই অন্ধবিশ্বাস চলি আহিছে, সেই সকলোবোৰ তেতিয়া আমি সেইবোৰ মানে, আঁতৰাব নোৱাৰিম বা সেইবোৰ আমি নোহোৱা কৰিব নোৱাৰিম। যদি আমি চেষ্টা কৰো যে আমি আমাৰ এ ওচৰ চুবুৰীয়া মানুহখিনি হওঁক দেশক শিক্ষিত কৰাৰ কাৰণে, প্ৰথমতে আমি নিজে শিক্ষিত হ'ব লাগিব। তাৰে পিছতহে আমি আনক শিক্ষিত কৰিব কৰিব পাৰিম, বা আমি আনক ভালদৰে বুজাব পাৰিম। যে এই যিবিলাক ধৰা অন্ধবিশ্বাস চলি আছে সমাজত। সেই অন্ধবিশ্বাসবোৰ আমাৰ সমাজৰ কাৰণে অতিকে হানিকাৰক। যাৰ ফলত ধৰা আমাৰ এ সমাজৰে মানুহখিনি যথেষ্ট পৰিমামানে ধৰা অসুবিধাৰ সৃষ্টি হয়। তাৰ ফলত দেশৰ উন্নয়নত বাধা আহ বাধা আহে আৰু দেশৰ যিখ যিটো মানে বা দেশৰ বা সমৰ সমাজৰ যিখিনি উন্নয়ন হব লাগে সেই উন্নয়ন নহয়। নে কি কোৱা?
অ', তুমি ঠিকেই কৈছা আৰু মানে সেইখিনো হয়, আৰু লগতে চাবাচোন মানে শিক্ষাৰ কেতিয়াও শেষ নহয়। মানে বহুতে ভাবে যে মানে এইখিনি পঢ়িছো মই মেট্ৰিকলৈে পঢ়িছোঁ, হাই ছেকেণ্ডেৰীলৈ কৰিছোঁ বা ডিগ্ৰী কৰিছো মোৰ শিক্ষা মানে মানে পঢ়া শুনা কলো সেই হৈ গ'ল। কিন্তু মই ভাবোঁ যে এইটো নহয়, আমি যিমানে পঢ়িব মন আমি পঢ়িতো থাকিব পাৰোঁ বা বাহিৰা বহুতখিনিও শিক্ষা আছে দিয়াচোন। বা মানে অকল কিতাপৰখিনি নহয়। আমি বাহিৰাও বহুতখিনি জ্ঞান লাভ কৰিব পাৰোঁ। কিছুমান কিতাপ পঢ়িলে বা শিক্ষা ললে। তো আমি এনেকুৱা ভাবিব নালাগে যে শিক্ষাটো এইখিনি আমি কৰিছোঁ ইয়াতে আমাৰ শেষ হৈ গৈছে। আমি যিমান পাৰোঁ সিমান শিকিবলৈ মানে যত্ন কৰিব লাগে। এনেকুৱা নহয় যিখিনি হৈছে আৰু সেইখিনিয়ে মানে আমি এ দিছো। মানে সেইকাৰণে প্ৰত্যেকে মানে প্ৰত্যেয়েকজন ল'ৰা ছোৱালীয়ে শিক্ষাৰ পোহৰ গ্ৰহণ কৰাটো মানে নিজৰ কাৰণে ভাল বা নিজৰ পৰিয়ালৰ কাৰণে ভাল আৰু নিজে থকা সমাজখনৰ কাৰণে ভাল নহয়। কাৰণ যদি এজন এজনকৈ মানে সকলোৱে এনেকুৱা ভাবিবলৈয় যে মই নপঢ়ো বা এইখিনি তে হৈ গৈছে আৰু তেতিয়া আমাৰ নিজৰ কাৰণে বেয়া বা বহুখিনি আমাৰ ক্ষতি হয়।
হয়, একেবাৰে সঁচা কথা দেই। তুমি যে এইটো কথা ক'লা এটা, এইটো বৰ ভাল এটা কথা কলা যে অ', কলা যে তুমি এই শিক শিক্ষাৰ আ, শিক্ষা মানে শিকাৰ কোনো সীমা নাই। এইটো একেবাৰে সঁচা কথা কৈছা আজিকালি মানে আমি সমাজত দেখা পাই থাকো বহু কেইজন মানে যুৱক যুৱতী তেওঁলোকে অলপমান পঢ়ি পিনে ধৰা দশম শ্ৰেণীলৈ হওক বা আ, তোমাৰ ডিগ্ৰী পাছ কৰি হওক বা হায় ছেকেণ্ডেৰী আ, পাছ কৰি পিনে তেওঁলোকে নিজকে বহুত মানে বেছি শিক্ষিত বুলি ভাবি লয়। যাৰ ফলত মানে তেওঁলোকে পঢ়া শুনা বাদ দি দিয়ে বা বিভিন্ন ধৰণৰ কামত জড়িত ত' হৈ যায় কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় যে তেওঁলোকে যিমান বেছি পঢ়িব তেতিয়া তেওঁলোকে আৰু বেছি ভাল আ, মানে ধৰা চাকৰি পাব বা ভাল কামত সোমাব পাৰিব যাৰ ফলত মানে ধৰা তেওঁলোকৰ জীৱনত তেওঁলোকে যেতিয়া আ ভৱিষ্যতে তেওঁলোকে জীৱনত আগবাঢ়ি যাবলৈ তেওঁলোকৰ যথেষ্টখিনি সুবিধা হব আৰু লগতে তেওঁলোকে যেতিয়া ধৰা কম পঢ়া লিখা হলে তেতিয়া তেওঁলোকে উচ্চ পদৰতো আ, মানে ধৰা চাকৰি লাভ নকৰে তেওঁলোকে নিম্ন স্থানৰে চাকৰিবোৰ লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ যিখিনি এ ধৰা খৰচা থাকে সেইবোৰ মানে সেই কম পৰিমানৰে হৈ থাকিব। আৰু যেতিয়া ধৰা ভালদৰে পঢ়ি লিখি তেওঁলোকে শিক্ষিত হয় ভাল চাকৰি এটা পাব তেতিয়া ধৰা তেওঁলোকৰ এ জীৱনটো মই ভাবো যে ভৱিষ্যতে আ, যথেষ্ট খিনি সহজ হৈ উঠিব আৰু যথেষ্ট খিনি তেওঁলোকৰ কাৰণে এ সুবিধাজনক হব কাৰণ তেওঁলোকে নিজৰ পৰিয়ালটোকো ভালদৰে পোহপাল দিব পাৰিব আৰু লগতে তেওঁ নিজকে অ' এজন প্ৰতিষ্ঠিত নাগৰিক হিচাপে সমাজত প্ৰতিষ্ঠা কৰিব পাৰিব নহয় নে?
হয়, তুমি ঠিকে কৈছা দিয়াচোন তুমি কোৱা সকলোখিনি কথাই হয়, ময়ো সেইটোৱে ভাবোঁ যে আজিৰ দিনত যদি শিক্ষাটো ইমান লাগতিয়াল হৈয়ে গৈছে তেতিয়াহ'লে আমাৰ সকলোখিনি মানুহে মানে শিক্ষাটো গ্ৰহণ কৰাটো বহুত বেছি দৰকাৰী।
হয়, একেবাৰে সচা কথা এইটো মানে সকলোৰে কাৰণে মানে যথেষ্ট পৰিমানে অ', এটা দৰকাৰী উৎস হয় যে আমি সকলোৱে শিক্ষিত হোৱাটো দৰকাৰ কাৰণ আজিৰ যিটো সমাজ সেই সমাজত আমি সকলোৱে শিক্ষিত হোৱাটো যথেষ্ট পৰিমাণে দৰকাৰী আৰু শিক্ষিত নহলে আমি আম আজিৰ সমাজত আমি চলিব নোৱাৰো।
হয়, সেই তুমি ঠিকে কৈছা দিয়া। পিছে আজি ৰাখিছোঁ দিয়া নহলে ইয়াতে পিছত আৰু এদিন কথা পাতিম আমি।
হয়, হয়, নিশ্চয় নিশ্চয় বহুত ভাল লাগিলে তোমাৰ লগত কথা পাতি
হয়, হয় মোৰো ভাল লাগিল দিয়া পিছে দিয়া